হেল্ল' অহ কি কৰি আছে?
এয়া বহি আছো। অ অ। স্কুলত গৈছিলো, স্কুলৰ পৰা আহিলো। আহিলো ভাত পানী খাই হুম ৰেচ ইস্তল লৈ এতিয়া আৰু ভাত বনাব আৰু, আহ, আহিছো আৰু। ভাত বনাবলে ৰাতি সাজ, চাত। পিছফাল ৰাতি আমাৰ বেছি এটা নাই আৰু বিশেষ, উঃ উঃ, এয়া দাইল বনালো। তাৰ পিছত দাইলৰ। পিছতে আকৌ। ভাত কেৰেলা আজিকালি ধুনীয়া ধুনীয়া ভাত কেৰেলা ওলাইছে যে, উম ভাত কেৰেলা ভাজি আৰু লেচেৰা মাহ আৰু। আলু ভাজিছো, উ। ভালে আৰু ধুনীয়া লাগিব এনেকে খাই
থিক।
ইৰাণীক কে
ভালে বাৰু উম মইও আজি মোৰ ভালে ভালে ঠিক ঠিকে আছোঁ চলি আছোঁ আজি মিটিং এখনত গৈছিলো তাতে কিছু দেৰি হ'ল আহি পাওতে
অ ঠিকে আছে বাৰু সেইটো মানে তোমাৰ চাকৰি বিষয়ালে মিটিং আছিল চাগে
লগৰ ছোৱালী কেইজনীও কৈছিল বাৰু
অহ অ ঠিকে আছে গোটেই দিনটো তাতেই গ'ল নেকি আজি অ অ ঠিক আছে উপায় নাই আৰু কৰিবই লাগিব চাকৰি খাতিৰত উম উম উ
মইও আজি ভাত ৰাতি না খাও বুলিয়ে ভাবিছো ইমান মানে মিটিঙত কিবা কিবি খালো
অ অ
সেইকাৰণে এতিয়া নাখাওঁৱে নেকি নাই ভোকে নাই ভোকে নাই যে খালে ওলাইহে যাব আৰু যিখিনি খাই যিখিনি আছে পেটত
অ অ অৱশ্যে হয় কেতিয়াবা ৰাতি নোখোৱাকে থাকি দিও বেয়া নহয় বাৰু
অ মই আগতে মাজতে খোৱা বাদেই দি ছিলো অলপ শকতটো হৈছো যে এতিয়া ৰাতি ৰাতি খা লে আৰু পেটটো বহুত ভাৰি ভাৰি লাগে। ৰাতিপুৱালৈকে উঠিব মন নাযায় এলাহ এলাহ লাগে অ বাকী আপুনি অকমান কিবা নিয় ম কৰা কথা আছিল যে পৰি
নাই মই এতিয়ালৈকে একো তেনে মিলাবই পৰা নাই সময়ো নিমিলে মানে উম দিয়ে মানে দৈনিক মোৰ মানে ৰুটিন খন বৰ মানে খেলি মেলি আৰু
খেলি মেলি ইঅ এতিয়া অলপ গৰম বন্ধ, আগন্তুক গৰম বন্ধ তত অকমান ঠিক কৰি ল'ব আৰু ৰুটিনখন।
তাকেতো গৰম বন্ধটোত ভাবিছোঁ আৰু নিজৰ স্বাস্থ্যত অকমান যত্ন ল'ম বুলি।
গমেই পোৱা নাযায়।
তাকেইতোঁ, ভাবিছোঁ, গৰম ব গৰম বন্ধৰ মাহটো অকমান নিজৰ শাৰীৰিক যত্ন ল'ম বুলি ভাবি আছোঁ বাৰু, কি হয় দেখা যাওকচোন।
অ' নহৈ তাকে, মই কৈছোঁ এটা হ'বচোন। সময় কেনেকে যায় গমেই নাপাব।
অ' তাকেতো এই একদম সোনকালে গুচি যাব মানে, ইটো সিটো কৰোঁতে কৰোঁতে। আকৌ শেষেই হৈ যাব মাহটো। কেনেকে পাৰ হৈ যায় গমেই নাপাও, উম! সেই একে বাৰু দেখাচোন, অ আছে আছে স্কুল আছে স্কুলৰ পৰীক্ষা চলি আছে বৰ্তমান। গতিকে যাবই লাগিব, পৰীক্ষা লৈ আছোঁ আমি গৰম বন্ধৰ আগে এই শনি, শুক্ৰবাৰে শেষ হৈ যাব আৰু। মানে হয়, হয় আমাৰ শৈক্ষিক দিনপঞ্জী অনু ভৰি পতা হৈছে আৰু
অ ঠিকেই আছে, ঠিকেই আছে, বাকী মই সিদিনাখন আপোনাৰ পোনি ঘৰত নাথাকোতে, চিনেমাখন চাবলে গ'লো নহয়।
অ'! অ'!
চিনেমা এই চুপা চুপী নতুন নতুন অসমীয়া বোলছবি
উম! উম! উম!
ভৰালি নামৰ এজন মানুহৰ হেৰি আৰু, ডাইৰেক্টৰ। পৰিচালক, এনে বহুতে ভালোঁ পাইছে, আৰু ইমান এটা তা মানে মোৰ ইমান এটা পচন্দও নহ'ল বাৰু। চিনেমাখন! তথাপিও অসমীয়া চিনেমা হিচাপে চাইছোঁ। আৰু।
সেইটো অলপ খুতি নাতি থাকিবও পাৰে আৰু, উপায় নাই, সেইখিনি চাবই লাগিব আৰু সেখিনি, বুজাবোৰৰ মাজেৰে।
অসমীয়া উম আহিছে যে অলপমান উম আপুনি কি চিনেমা চাইছে লাষ্ট অসমীয়া
অকমান অসমীয়া চিনেমা চাইছিলো ভাই মন্দা খন চালো নেকি অ ভাইমন্দা চালো তাৰ পৰা বিদুৰ ভাইখনো চাইছিলো কোনখন আগতে চালো তেনেবা মনত নাই নহয় অ অ ভাইমন্দাৰ পিছত ভাইমন্দাৰ ভিতৰত তেনেকে মই চিনেমা চোৱা হোৱাই নাই মানে
চিনেমা হলত উম ভাল সেই দুখন ভাল চিনেমা বাৰু ভাল চিনেমা চাইছে এতিয়া আকৌ বিদুৰ ভাইৰ পৰিচালকজনে আৰু এখন চিনেমা উলিয়াব উম তা তাৰ ৰি তো বাৰু ঠিক খোৱা নাই কোন দিনা ৰিলিজ দিয়ে কাৰণ তিনি জুলাইত মানে ককা দেউতা আৰু ককাই দেউতা নাতি আৰু ন ন তেওঁন সেইখন অ সেইখন লগত মানে যিহেতু ত একেলগে দুখন অসমীয়া আছিল চিনেমা আহিলে মানুহবোৰৰ অলপ অসুবিধা হ'ব সেইকাৰণে সিহঁতে অকমান পিছোৱাই দিছে তাৰিখটো লিজৰনে তিনি তাৰিখতে অ
গৰম বন্ধত সকলোৱে এইখনে চাব আৰু গৰম বন্ধত ককা দেউতা নাতি সেতিয়ে চাব আৰু অলোৱে এ দুসপ্তাহ মান পিছত দিলে হ'ব হ'ব বাৰু
অ তথাপি অলপ মানে হিন্দী চিনেমা বোৰো ধেই আহি আছে জানানে এই ধৰক ধামাল ধামাল ফৰ ওৱেলকাম টু জংগল এনেকোৱা তিনি দুখন মান মানে কমেডি চিনেমা আহি আছে এই হিন্দী চিনেমাবোৰ আহিলে অসমীয়া বোৰে অলপ জাগাটো কমকে পাই মানে উম সেইকাৰণে অলপ খেলি মেলি হব আৰু
উম অকন চাই চিতি উম উ
বিদুৰ ভাইখন দুমাহ মান যেনেকে চলিছিল তেনেকুৱা হলে অলপ মান ভাল লাগে আৰু পতকে গুচাই দিলে চিনেমাবিলাক চাবই সময় নাপাওঁ। অসমীয়া চিনেমাবোৰৰ প্লেটফৰ্মতো নাহেয় নহয়
উম উম উম।
ঠিকে আছে বাকী কাইলে স্কুল আছে ৰাতিপুৱা টি টিফিন নিয়ে নেকি আপুনি
ৰাতিপুৱা খাবলৈ সময় নহয় নহ! হয় সেইকাৰণে।
আছে মই মানে! মানে কাইলৈ মন্দিৰলে যাম।
অঁ কাইলে মন্দিৰ যাম মই কামাখ্যা মন্দিৰ আৰু যদি উম মানে আকৌ। কাইলে নাইট ডিউটিও আছে।
অঁ অঁ।
যদি মানে। বহুত বেছি দেৰি হৈ যায়। মন্দিৰ ৰ পৰা, তাইৰ লগৰ জনী ৰুমৰ পৰা ৰুমত সোমাইয়ে গুচি যাম আৰু ডিউটিলৈ।। যদি বোলে চাৰে ছটা মান বাজি যায়। তাতে ঘুৰি আহোতে আৰু যদি চাৰিটা পাঁচটা মান বাজি। তেতিয়া হ'লে বাৰু! হেৰি কৰিম ঘৰলৈ আহিব পাৰিম। উম নহ'লে বৰ কষ্ট হব নহয় তাতে ইফালে ৰেষ্টটো নহ'ব বাকী মই যে হেৰি দিছিলো কিষ্টেল আহ। অৰ্ডাৰ দিছিলো যে সেইটো আহি পাইছে। মই আনিলো কিন্তু বৰ্তমান অম্বোবাচি চলি থকা বাবে পৰিধান কৰিবলে। বাধা দিছে।
অঁহ আচ্ছা আচ্ছা।
যিকোনো এটা সোমবাৰে। গাখীৰ আৰু তুলসী পাতেৰে শু। ঠ কৰি। পিন্ধিব দিছে, অহা সোনবাৰে তই ইয়াতে নাথাকিমে ইতে। ক। তাতেও কৰিব পাৰি। কিন্তু আকৌ ইমান দূৰ নি বা বাছত বা আৰু কি হক।
অ নালে ন উ উ উম, উম। উম উম।
আকৌ ঘূৰাই ফুৰিব মন নাই মানে সেইটো লৈ।
উম উম উম। হয়। কে হৈছে আৰু ভাল তকে থৈ দিলে হ'ল।
কি কৈছে।
ভালকে থ- থৈ দিলে হ'ল এইকেইদিন তাৰ পিছৰ সোমবাৰে, অহা সোমবাৰ যাৰ পিছৰ সোমবাৰে, অ।
কেছে বাৰু। ভাত পানী খাব আৰু এতিয়া।
অ অ, অ খাম আৰু। খাই লৈ মানে কি উম, উম। জিৰণি লব লাগিব। ঠিক আছে দিয়া তেতিয়াহলে উম। দিয়া ঠিক আছে দিয়া শু শুভ ৰাত্ৰি।
শুভৰাত্ৰি।